হেল্ল'!
হেল্ল'
শুনা পাই আছে না
খেৰ খেৰা আহি আছে মাতটো খেৰ খেৰা আহি আছে বাজি বাজি আহি আছে
এইবাৰ ঠিক
অ এইবাৰ আইছে এইবাৰ আইছে
অ অ এইৰি ভাত খালো এই মাত্ৰ তাই খালি ভাত
নাই খাৱাই নাই আহ আনিহে আছে ভাল
অ হেৰি তই টিভি টিভি চাই আছ নেকি টিভি হেৰিৰ মত যায় এ মানে চাউণ্ড নোলোৱা ৰুমত যা টিভি চিভি চাই নাথকা
নাই নাই টিভি চিভি চলাই নাই অ ফেন চলি আছে
অ ফেন খন অফ কৰি ল এ চিটো দি লও
নাই নাই এই এ চিটো বহুত লাইনৰ বিল উঠে ভাই
এ এ চিৰ ইমান লাইনৰ বি লৈছেতো এচি আঠ ঘণ্টা চলালি বি, এই আঠ ঘন্টা চলালে বিশ টকাকে বিল উঠি আহ,
বিশ টকা নহয় সেইটো কথা নহয় মেইন কথা হ'ল আজি বৰষুণ বতৰ,
অ সেইটো হয় বাৰু
কালি মই দিনত আজি হেৰি আধা ঘন্টা চলাইছিলো হা, চৌবিশত, কি চলাইছিল। আদা ফেন চেন একো দিয়া নাই মই। চৌবিশত দিছিলো।
অ অ,
ফেন চেন একো দিয়া নাই ভাই মই ঠাণ্ডা লাগিছে তাৰপিছত আৰু বন্ধ কৰিদিলে ফেন ফেন দি টোপনি মাৰছো।
অ ছবিছ তেম্পেচাৰতে ইমান? ঠাণ্ডা লাগি গিছিলঃ।
অ ওলাই যাব নৰে নাগে আৰু পুৰা এচিৰ বতাহটো মদ ডাইৰেক্ট গাতে মাৰে। পুৰা একদম গত লাগে। এই হেৰিহঁতৰ আৰু এটা যে লগাগাইছিল আমাৰ ঘৰৰ কাষত যে এন্তে আমাৰ লগৰ ছোৱালী এ যে? সি শীত শীতটো-শীতটো মাথাৰ ওপৰতে আছে অ ভাই।
আহ সি ৰুম ৰুমতটো সৰু না তাৰ ৰুমটো সৰু না তাতে, পুৰা বহুত
পুৰা একদম মাথাত পৰে হা বতাতটো। মাথাত পৰাৰ পিছত চ এ ঠাণ্ডা লগাই দিছিল বেই। তই ভাল। হে-হে-হে কোৱা
এচিত-এচিত থাকিল আৰু এই শ্বিলং-শ্বিলং যাবা নালগেহ আৰ।
শ্বিলং-শ্বিলং যাব লগবো ঘুৰা ফুৰাতটো বেলেগ কথা ঘৰত থকাাতটো বেলেগ কথা
ন গৰমৰ কথা কৈছো এতে গুৱাহাটীত যেনেকুৱা গৰম পৰ্চি, থাকবা এচি নোহোৱাকে নৰি না থাকবা।
নৰে হে কাৰনে তক কৈে থাকো বেছি গৰম পৰিললে আমাৰ তাত আহিবি। এইটো কায়ো নাথাকিলো টো মই ত ঘৰ পৰা ওলাই নাওঁ, তোক মাতোয়ে ঘৰত লৈ তক নহলে সি ললি কদালক
এচি এটা লগাব লাগিব। কিমান মা খৰচ পৰিলা নু এচি টো লগাওঁতে?
এছি ত লৈছিল ষাঠি হাজাৰ।
ষাঠি হাজাৰ?
ষাঠি হাজাৰ তাতে আৰু লগোৱা মিলাি পচুত অই শীষ্টি ফাইভ ধৰ ধৰি। অ ই ইশ প্লাইজেৰ-ইষ্টাপ্লাইজেৰ যোনটো বুলি কয়? সেইটোেই এক্স্ৰা সেইটোত লয় সাতাইশ টকা।
আহ
সেইটো এক্ ষাঠি হাজাৰৰ লগত সাতাইছশ টকা তই প্লাছ কৰ। তাৰে পিছত মক ছিক্স-ছিক্স চিষ্টথ্ৰী ধৰ তই, তাৰপিছত মেকানিকেল ওলাল লগোৱাৰ কাৰণে তিনি হাজাৰ টকা। তাৰে পিছত আৰু গুোনডালেইটো বা এচি টোৰ পানীটো যে বাহিৰত
উম পাইপ ডাল।
পাইপডাল হাজাৰ টকা লৈছে।
অঁ, নাম আছে হৈছে।
ফাইভ পাৰ হৈ গৈছে।
ছিক্সটি ফাইভ পাৰ হৈছে, এনে তহঁতৰ এচিটো ফাইভ ষ্টাৰ।
ফাইভ ষ্টাৰ চেমচাং।
তাত কিয়
তাতকে কমৰো পায়, ফাইভ ষ্টাৰৰ মই কমতক চিধা চিধা পাও। ফাইভ ষ্টাৰৰ লবি এ চি টো হেভি আহিব ত
অঁ।
ঘৰৰ লোত কম তাৰ, মানে এ চি টো লোতটো কম তানবো লাইন
চলি থাকপ আৰু বহিয়াকে
চলি থাকিব পুৰা একদম আৰু আমাৰ গুৱাহাটী জানাই লাইন কটা কাটি হৈ থাকে।
উম।
এ লাইন কটা কাটি হ'লে যেতিয়া আপ ডাউন হৈ থাকে লাইনটো এইগিতাত অ ভল্টেজ তই তেতিয়া তই ষ্টেবিলাইজাৰ টো ললি কলটেশটোৰ জুন আপডাউন হৈ থাকিব সেই তেতিয়া এই ষ্টেপলাইজাৰে লোডটো লৈ লয়। এ চিত লুটটো ন নেপেলাই। তই যদি ষ্টেবিলাইজাৰ নলোৱাকে যদি ডাইৰেক্ট চলোৱা তেতিয়াহ'লে ভল্টেজ আপ ডাউন হ'লে লোটটো গোটাই এ চি তে পৰব।
ষ্টেপ লাইটাৰ ষ্টেপ লাইটাৰ মানে কি বস্তু মই এইটো ধৰিব পৰা নাই।
এইটো তন্তৰ হেৰিতো আছে ফিৰিজ টোটো আছে নেকি।
স্তেপ লাইটাৰ টো ন মানে এক্সট্ৰা এম চি বি এটা লগালেও হৈ যায় না তেতিয়া লোডটো
নহয় নহ এম এম চি বি টোতো এক্সট্ৰা লগায়ে এইটো এম চি বি টো এক্সট্ৰা লগায়ে ৰ-ৰ সেইটো এম চি বি কৰে কিন্তু তই আৰু এম চি পিত কৈও যদি তই আৰু অলপ লডটো কম লগাব তেতিয়া হ'লে ষ্টেট প্লাইজত লগাব লাগবো।
ষ্টেপলাইজাৰ কি বা এইটো বস্তু অ উমহ মই সেইটো বস্তু গম নাপাওঁ এনেই মানে ফলট টো মিলাবাক লাগি মানে এম চি বি এটা লগালি হৈ যায় আৰু
এম এম চি বি সেইটো আমাৰো লগাইছে এম চি বি টো সেইটো অকল এচি সেইটো স টোত আৰু তই এক হেজাৰ টকা ধৰ কিন্তু ষ্টাট নহয় নহয় যোনটো ষ্টাটাৰ চুইচ এচিটো যে অন কৰে এটা চুইচ থাকে না চাতাৰ অফ অফ অন কৰা সেইটোত লৈছে পাঁচশ টকা আৰু তই যোনটো ই যোনটো এচিৰ পেৰে যোনটো কানেকচন ওলাই যোনটো হেৰিটো প্লাগটো সেই প্লাগ খানক কাৰণে আৰু এখন বোট বহাইছি
অ আৰু
কিবা লৈচি সেইটোত সেইটো আৰু এম চি বি টো লৈ পেলাই সেইটোৱেতো এক হাজাৰ হৈছে ষ্টাৰ্টাৰ চুইচ ব খান আৰু এম চি বি টো সেইটো লৈ পেলাই এ এহেজাৰ টকা লৈছে আৰু আমাৰ আমাৰটো বৰ্ত ত আন্দাৰ গ্ৰাউণ্ড কৰিছি না
অ
আন্দৰ গ্ৰাউণ্ডৰ কাৰণে আৰু চিকছ এম মেমৰ তাৰ বহাইছি হা এম চি বিৰ পৰা লৈছি আমাৰ যোন পাকঘৰ তাৰে প্ৰায় লৈছি ছিল আমাৰ মৰ ৰোমটোৰ লৈকে যোনটো আমাৰ মৰ ৰোমটোত যে বহু গটে কেইটাই সেই ৰুমটোৰ লৈকে লৈছ চিকছ এম মেমৰ তাতে লৈছি ছয় হেজাৰ টকা
অ অ
তাতে ছয় হাজাৰ এইখত এক হাজাৰ আৰু মিস্ত্ৰী লৈছ এক হাজাৰ টকা, টোটেল আমাৰ গ পাৰ মিনিট চছেভেনটি ফাইভ মান গেছে আৰু
আচ্ছা।
আহ আমি।
হেৰি এটা হনভাৰটাৰনভাৰটাৰ বো এ চি এটা আমাৰ লগাই তহঁতৰ ভেণ্টিলেচন আছে ন নাই যোনটো ৰুমত এচি লগাইছা।
আমাৰতো এইগালা গোটাই চিলে গটাই। হেল ষ্টেচন আজিলৈকে খোলা নাই।
এনে আছে ভেলট পিছন।
আছে কিন্তু গোটায়টো এচি তন্তৰ ভেল্টি চনকে খান চাগে হাৱ লিক হব।
নাই নাই ফেটি পিছনৰ দিন ন কিন্তু এই জোনকখন চিলিং লগৰ আছে সেই চিলিংকেইখনে দিয়ক
এ শ্বিলিংগি খানেদি হ'ব ফল এনেককা টাইপৰ চে চে ফল চিলিং বা এ চি বৰ্ড। এছি প। ৰেচিপত নেকি?
আমাৰ এই কি বা মই গম নাপাওঁ আমাৰ এইখ তি নাপাব।
আমাৰ ৰুমটোত তাৰমানে মই যেতিয়া-যেতিয়া হেৰিটো লগাইছিল মানে যে যৰ্জা খেতিকীৰ কাম কৰিছিল। আৰুটা এছিয় গ যেতিয়া বাহিৰত নাযায় সেনেকাতে বনাইছোঁ। আৰু যোনটো আমাৰ পুৰণা ঘৰত আছিল ভেন্টিলেশ্যন গেলা,
উম।
সেইগেলপ ভেন্টিলেছন দি আছিল লীগৰ
অ আমাৰো ডাইৰেক্ট কাঠৰ ভেন্টিলেশ্যন নহয়, ভেন্টিল্যন আমাৰ কাঠ ঠৰ নহয়, মানে এই লোহাৰ দি বনোৱা হয়। অ প্লাছ চ্লাছ আছে। মানে লোহাৰ দি বনোৱা হয়।
এ পিছে হ'ব পিছে এ হ আমাৰ এতিয়া কোনোফালেদি হাৱাটো, কোনোফালেদি হাৱাটো যাব নোৱাৰে। নাই মানে ঠাণ্ডা লাগাই দিবে,
উ আৰু এচি সেনেকুৱা জেগাতে বহাব লাগে না, হাৱাটো যাব নোৱাৰা
সেইকাৰণে তই আহি পেলাই চাবিচোন ভাই, তই যেতিয়া আহিবি আমাৰ তাত, তেতিয়া মই আধা ঘন্টা চলাম আৰু। নটা চলোৱাৰ পিছত ত বিছনাথ বহিবি না, বিছনাথ বহাৰ পিছত খবেই ঠাণ্ডা লাগবাত ধৰিছে।
অ উম। তাকে তো যাবাই ন
এতিয়ালৈকে মই যদি সঁচা কথা কও তেতিয়াহ'লে হায়েষ্ট চলাইছো মই হেৰি টাইম লৈ চাৰি ঘন্টামান ধধৰিয়া নন ষ্টপ নন ষ্টপ আৰু
নৰি ইমান টাইম চলাবা মই সেই ডিউটিত থাকলি ৰাতি চলাই থৌ নহ কেতিয়াবা
অহ এই পুৰা যদি মই ভালকে চলাব ইচ্ছা আছে তেতিয়া হ'লে তৰ এহ একদম যে দুটাই দিন ৰোডডে
অহ অহ সেনেকে পাৰবি অহ
তেতিয়াহে পাৰিম।
অহ সেনে সেনেকে পাৰবি এনেই নৰা এচি চলাবা ৰাতিটো নৰাই এতিয়া আৰু আজি বৰষুণ দিলে নহ বতৰতো তেনে ঠাণ্ডা হৈছে। আজি চলোৱা নাই তই আজিতো চলোৱা নাই হেপাই
এহ সেয়েটো দিনত এই যে এই তই আমাৰ এটা হেৰি দোকানৰ পৰা যাই যঅ
অহ
ঠিক দোকানৰ ফেৰে আহিফেলে আধা ঘণ্টা চলে আধা ঘণ্টা চলাই আৰু মই ভাই নল্লো আৰু ভাই
হে হে হে, অহ
মই আৰু নলো আৰু নৰি পেলাই সেইকাৰণে মই আৰু বন্ধ কৰি ফেলেই গলো
নচলাবি ঠাণ্ডাত বেমাৰ লাগব, সমান চলালি চলালিও মানে সেয়ে আৰু টুৱেণ্টি চিক্স টুৱেন্টি ফাইভ টুৱেন্টি ছিকজ মানৰ পৰা উম
টুৱেণ্টি চিক্সত দিলি আৰু এনেই চলি থকাৰ হেন হ'ব। ইমান লাইনৰ বিল এনে খেদাওতকে, এহ মিহি মিহিত মিহি মিহি ঠাণ্ডা দিব সেই ঠাণ্ডাটো দি মই ফেনেদিও পাম না
একে কথা সিমান খিনিয়ে লাইনৰ বিল যাব।
নাই নাই সেইটোত সেইটোত এহ ফেনটকে সেইটো অলপমান বেছি টানে না
অহ সেইটো হয় বাৰু। সেইকাৰণে অহ এহ এইবাৰ এইবাৰ গম পাবি আৰু লাইনৰ বিল আহিলে কিমানকে গেইছি
মই সেইটো চাই আছো না আজিকালি দিয়ে মোবাইলত চাব নোৱাৰে, পাৰেতো
মই মোবাইলত চাব পাৰি অ স্মাৰ্ট মিটাৰ আইছি না আজিকালি, কেনেক কিবা এপছ থাকে নেকি?
এ এপ তটো চাহ পাৰি। আজি কাাটছি এনে হলে আমাৰ আশী টকা মানকে কাটে।
একদিনত?
একদিনত।
অ সেইটোতো, ৰ সেই সেইখিনিিতো গোটেই মানে অকল ইনভাৰটাৰত নহয় গোটেই
গোটেই ঘৰৰ, গোটাই ঘৰৰ, গোটাই খিনি, গোটাই খিনি অ', আৰু কালি কাল যোৱ কালিত আজি গম পাইছো না? যোৱাকালি কাতচি হেৰি টকা, একশ দুই টকা।
বেছি কাটলা চুন।
এই বাইশ টকাৰ গ এচিটো যে চলাইছো।
অহ
থ্ৰ ষ্টাৰত যদি ললো হয়, ইমান যিমান চলাইছো মই মিনিমাম এচি কাটছি বাইশ টকা কাটছি হা এক্সট্ৰা।
অহ
আৰু যদি থ্ৰ্ৰী ষ্টাৰো ল'লো হয়, তেতিয়াহ'লে মিনিমাম কাটলা ষাঠিটকাামান কাটলা হয়।
অ মানে সেই হিচাপত সেনেকুৱাকে মানে কোৱালিটি লৈ পেলাই মানে বেছিকে কাটে আৰু পইচা।
কোৱালিটিল বেছি কাতে, এতিয়া আছে হেৰি গ তুলেকা হাততো চাই ষাঠি টাকৈ, সাথী টাকা মান কাতবো চাগে, হেহটৰ থ্ৰী ইষ্টাৰৰ।
উ কিহৰ কাৰণে বা হয় এইটো?
ইষ্টাৰৰ ওপৰত কথা।
চ এনেইতো এ গোটেই কেইটো ঠিকেই এক একেই চলে।
একে চলে। সেইটো লোডটো বেছি টানে, সেইটো পাৱাৰটো বেছি টানে। এইটো কম লোতাতো এইটো কম-কম লোতাতটো মানে চল থাকিব। বাৰ-বাৰ।
অ-অ কি আৰু কাৰণে বা তেইটো? কিবা আছে আৰু বনাইছেো এনেকে। উম ঠিকেই সেই দে আমাৰ লৈ গৈ ফাইভ ষ্টাৰৰ এটা মঠ মাৰিব
তৰ ৰুমটোত লাগাব পাৰবিতো।
মোৰ ৰুমটো মানে, মানে এতিয়া নলওঁ ৰ ', আমাৰ হেৰি বিল্ডিং বনোৱা কথা আছে। বনালি তেতিয়া লম আৰু। অলপ দি, টাইম লাগব। তেতিয়া, তেতিয়া নলগায়। কেলে লাভ নাই আৰু? এই', যাব এইটো এইবাৰো গৰমৰ মাহতো যাব দেৰি আছে, অলপ। অহ', ঘৰৰ লেগি আৰু অহ ',
এতিয়া ললি হল আৰু,
উম', এইবাৰ আৰু, গৰম যাবাই হ'ল।
জাবাৰে হ'ল গৰম। মই ভাই থাকবা নৰি কেনে লৈছো। সেইদিনা সি, তক যে কৈছিলোঁ মই হিৰ ঘৰত যাম।